হেল্ল' কি কৰিছে অ আছো দিয়ক
অ এ আছো আৰু ভালে ভালে মানে গৰমক
অ ৰব ৰব এ কাটি থৈ আহিছো বুইছে চোক
অহ অহ কাটি থৈ আহিছা চব
অ ধুনীয়াকে বনাব দিয়া একে মস্তিকে বনাই আমি ইয়াৰ পাই গুচি যা
হা মোৰত চকু পানী ওলাই গৈছে বুইছে পিয়াঁজ কাটি আহিছো যে কাটি মেলি ধুই বখালি দেকছি চেকছি থই আহিছো বুইছে আজি মোৰ ৰেষ্ট নাই অফিচৰ পৰা আহি অ আজি বহুত কষ্ট হৈছে মোৰ
দেউৱে আপোনাক এতিয়া একদম খাচী মাংস খুৱাই দিব
নাই মো এনেও মাথা বিষ মই এতিয়া এনেও খাব নোৱাৰো
এ আপুনি হেৰি এটা তে পিল এ মাথা বিষৰ টেবলেট এটা খাই দিয়ক
নাইহোৱা দিনতটো বোলো কাম কৰি আহি ৰেষ্ট নাই মোৰ।
কল লাগে আছে তাই কি কৰিবনো ইমান কষ্ট কৰি।
এ তাকে এৰিয়ে দিম নে কি তাকে ভাবি আছো বুজিছে।
উ টকা লৈ পৃথিৱীত কি কাম আছে।
বেমাৰীহে বনি গৈছো। আৰু
হয় নেকি উম আপুনি ভাল লৰা চৰা এটা চাব পোৱা নাই নেকি সেইফালে-
এ নাই ৰব বোলো মই বিচাৰি মই বিচাৰিব নাজানো মানে। নাজানো নাজানো আকৌ মোকে বিচাৰিব।
অ আপোনাৰ ভিনদেউক কবচোন ভাল ল'ৰা এটা চাবলৈ।
এ বিচাৰি তিচাৰি নাপায়। সেইবিলাক আপোনাৰ মানে ধান্দা নাই মানে বুজিছে।
আপুনি তেজপুৰৰ চাইডে গৈছে।
তেজপুৰৰ ছাইডে নাই যোৱা।
অ আপোনাক এদিন ফুৰাব লৈ যাব লাগিব তেজপুৰত- তেজপুৰৰ ল'ৰা এটাই মানে ভাল ছোৱালীজনী বিচাৰি আছে। হয় হয়।
অঁ অঁ
উ ল'ৰাটো মানে হেৰি আপোনাৰ প্ৰাইভেট চাকৰি নাই। আৰু সেই গভমেন্ট, চাকৰি নাই প্ৰাইভেট কোম্পানীত কাম কৰে। ভালে অৱস্থা পাতি এটাই ল'ৰা।
আ
বিল্ডিং চিল্ডিং আছে।
অ আপোনাক কোনে কলে
অ মোৰ চিনাকি লগৰ মানুহ এজন আছে। যে
হয় হয়।
সেই মানুহজনে কৈছে আৰু চ ভাল ছোৱালী এজনী লাগে বুলি। ল'ৰাটো দেখাই শুনাই ধুনীয়া।
অ অ অ
অ তেজপুৰ চাইডে ভালে হ'ব জেগাটো।
অ হয় হয় সেইটো হয়। বাৰু
অ আপাৰ আসামৰ তেজপুৰ, শিৱসাগৰ, যোৰহাট, সেইটো চাইডে এতিয়া অলপ চলপ যাব লাগে মানুহ বিলাক ন।
সেইটো হয়। বাৰু সেইটো চাইডে আমাৰ যোৱা কম হয় বাৰু।
অ আপোনাৰ পৰিয়ালৰ সেইটো চাগে বিয়া বাৰু হোৱাই নাই।
হয় হয় নাই নাই নাই হোৱা নাই।
এ আপোনাৰ বিয়াখনকে আমি তাতে পাতিব লাগিব।
অ অ অ অ এইয়া আমাৰ মানে আপোনাৰ খুৰাই এজনেও বোলে বেমাৰ শুনি আছো।
অ হয় নকি?
অ কি হৈছে আপুনি গম পায় নেকি? আপোনালোকৰ ওচৰতে
অ মানে খজনৰ বেমাৰ হৈছে আপোনাৰ চুগাৰ।
চুগাৰ হয়
চুগাৰ অভাৰ হৈ গ'ল তাৰপিছত আপোনাৰ ডক্তৰ ঘৰত লৈ গল তাৰ পিছত ডক্টৰে কয় চাই পেলাই কলে তাৰ ভৰি এখনত মানে গোটা এটা হয় পুৰা বিষ।
তো আচ্ছা ভৰিখনত ন?
হয় এতিয়া মানে ডক্টৰে চাই চুগাৰতো অভাৱ হোৱাৰ কাৰণেহে মানে এতিয়া মানে কৈছে আও ৰাতিটো এডমিট কৰি দিছিলে তাৰপিছত আমি লৈ গুচি আহিলোঁ আমি ভাবিছোঁ গুৱাহাটীতে এপাক লৈ যাওঁ বুলি।
অহ
নগাঁওত ইমান সুবিধাজনক নহয় ট্ৰিটমেন্ট বিলাক।
হয় হয় সেইটো হয় বাৰু।
অহ সেইকাৰণে মানে এতিয়া অহা কালি ৰাতিপুৱা পাঁচটা বজাতে আমি গুৱাহাটী লৈ যাম ক
হয় হয় কোন কোন যাব?
উম এ আমাৰ ভন্টি এজনী আছে যাব আও অ‌ ভাইটি এটা আছে আৰু খুড়া আৰু মই যাম
অ ভন্টি ভাইটি মানে আপোনাৰ হেৰি এই চৌনা বুলি যে কয় তেওঁ নেকি। তেওঁ আৰু আৰু আপোনাৰ কোন মুন্না?
নহয় নহয় গাড়ী চলাব পৰাতো মুনো।
অ মুনো হয় হয় আৰু।
আৰু তাৰপিছত মই যাম
অ আপুনি যাব আৰু আৰু সেইজনী খুৰীও যাব নে কি
নাই নাই নিনো সেইজনী খুৰীক
কেলে?
সেইজনী খুড়ী মানে ঘৰখন দুখনকৈ ঘৰৰ এৰি থৈ যাব লাগিব যে যে গোটেই দুইজনী মাইকী মানুহ গুচি যায় গুচি গে ঘৰখন মানে অকলশৰীয়া হৈ যাব এজনী খুড়ীক থৈ যাম।
অ'হ সেইজনী খুুৰীক থৈ যাব ন'।
অহ
অহ' এতিয়া এনে আপোনাৰ ভৰিখন ফুলিছে আৰু আপোনাৰ থাই ৰডটো বাঢ়িছে।
ইউৰিক এছিড
ইউৰিক এচিড ইউৰিক এচিড মানে কি
সেইটো এটা বেমাৰ বিষ বেমাৰ মানে এইটো নাৰ্ভৰ প্ৰব্লেম হয়
মোৰো আপোনাৰ যেনেকে গা চা বিষাই থাকে ডিঙিৰ ৰস হ বিষাই মোৰো ইউৰিক এচিড নেকি
মানুহৰ ইউৰিক এচিডতটো বেছি হ'লে মানে মানুহৰ বিষটো বেছি হয়
মোৰ মানে আপোনাৰ ডিঙিৰ ৰসত টানি থাকে
আপুনি জিৰ'ডাৰএটা টেবলেট খাই দিয়ক
অহ জিঅ' দ'। আপোনাৰ মোৰ মানে এইটো আপোনাৰ মোৰ এদিন দুদিনত বেমাৰ নহয় বুজিছে মোৰ দুদিন মানে মোৰ এইটো আপোনাৰ ৰেগুলাৰ হোৱা নিচিনা মই এফালৰ পৰা আহিলে মই মানে তাতো মই আজি যি কষ্টত কাম কৰিছো বুজিছে ডিঙিৰ ৰসহ মাথা খহৰ বিষ থাকিব নোৱা
মানে এইটো ডক্টৰে কোৱা মতে আপোনাৰ যেতিয়া মূৰৰ বিষ কেতিয়া হয় জানে আপুনি যদি ঘৰত নিজৰ জালত থাকে আপোনাৰ মূৰৰ বিষ নহয়। যদি একেবাৰে ঢেৰ মানুহৰ মাজত হুলস্থুলত বা ধে।
ঘৰত অকলে থাকোঁ যে।
হয়।
বুজিছে ভিতৰতে এই যে মান তাত চিঞৰ বাখৰ মানে মানুহজনী মোক বেনে কামত। কোৱা হৈ যায় চাগে।
অ নহয় আপ আপোনাৰ এতিয়া বেছি চিঞৰ বাখৰত থাকিব নোৱাৰিব। আৰু আপুনি মানে কি টোপনি ক্ষতি কৰিব নোৱাৰিব।
অ হয় হয়।
আপোনাৰ এইকেইটা মানে এইটো মূৰৰ বিষৰ কাৰণেই হয় মানুহ।
অ আচ্ছা মই গম পালো দিয়া।
আপুনি যদি টোপনি কমকৈ যায় আপোনাৰ মুৰৰ বিষ। হব আপুনি যদি বেছি হুলস্থুলত থাকে আপোনাৰ মুৰৰ বিষ হবহ আ আপোনাৰ বেছি যদি গৰমৰ ৰ'দত ঘূৰি ফুৰে তেতিয়াও হ'ব। ব আপুনি এনেকুৱা মই এনে। কোৱা লক্ষণ কৈছে নেকি যে আপুনি ক'ৰবাত বিয়া খাব গৈছে বহুত হুলস্থুল হৈছে আহি।
নাই নাই মোৰ মানে কি জানে মই মানে। আপোনাৰ অফিচলৈ যা আধা বাট খোজকাঢ়ি যাব লাগে গ'ম পালেনে, ৰ'দত মই খোজ। কেহি যাও তাত গৈ আপোনাৰ চিঞৰ বাখৰ হাল্লা গুল্লা বুজিছে। তাৰপিছত আৰু মোৰ মানে কি জানে কিবা যদি কামৰ প্ৰেছাৰ চেচাৰ দেখো মোৰ মানে মা। ঠা বিষাই বুজিছে ঘৰত হলেও আপোনাৰ যদি কোনোবা একদম একাল মান আলহী ডুলহী আহিলে। তা সেইসোপা যোৱাৰ পিছত মোৰ ৰাতি একদম মাথা বিষত থাকিব নোৱাৰো বুজিছে।
আপুনি এইটো যিমানেই নগাঁৱত নেদেখাওঁক আপুনি। মূৰৰ বিষ যদি চাৰি পাঁচ বছৰৰ পুৰণা মূৰৰ বিষ হয়। তেতিয়াহ'লে সেইটো আপুনি গুৱাহাটীত এ জি এম চি বুলি কয়। আৰু জি এম চি মানে কি আজিকালি ধে ধুনীয়া হৈ গ'ল। নাভ ঘৰৰ হয়াই সেই তাত দেখাব লাগিব আপুনি। যা চাৰি বছৰ পাঁচ বছৰ। পুৰণি মূৰৰ বিষ হয় সেই তাঁত দেখায় তেতিয়াহে আপোনাৰ মূৰৰ বিষ ভাল হয়।
মোৰ আপোনাৰ চাৰি পাঁচ বছৰৰ পুৰণিগম পাইছে।
অ সেইটো কাৰণে আপুনি। তাতে দেখাব লাগিব আৰু তাত মানুহে এনেই ভয় খায় গুৱাহাটী বুলি ক'লে ভয় খায়। কিন্তু গুৱাহাটীত আপোনাৰ ইমান বেছি নলয়। প্ৰথম এবাৰ আপুনি যাব চাব এহেজাৰ টকা বা সাতশ টকা মেডিচিন দিব।
হয়।
খিনি আপুনি এমাহ খালে আপোনাৰ মূৰ বিষ বহুত কমি যাব।
হয় হয় হয়।
আৰু আপুনি নেক্সট এমাহৰ পিছত আকৌ মাতিব তেতিয়াও সেই সাত। অকমান ঔষধ দিব আপোনাৰ এনেকে ৰেগুলাৰ মানে মাহৰ দুমাহ মান মাতি। আপুনি মানে। গ'লে মানে বহুত মানে একে বহুত মই বহুত আৰাম পালো সেই বিষটোৰ কাৰণে।
অ।
মোৰ আগতে আপোনাৰ ঢেৰ মানুহ থাকিলে মই তাত বহি থাকিব নোৱাৰো মুৰৰ বিষ। ৰ'দত হয়।। আৰু গাড়ীয়ে ঘুৰা ঘূৰি ফুৰিলে আহি পেলাই মোৰ মূৰৰ বিষ হয়।
অ' আচ্ছা।
তাত দেখাওতে মই ভাল পাইছো এতিয়া।
তাত দেখাওতে আপোনাৰ ভাল পাইছে ন? অ ময়ো তেন্তে আপোনাৰ দেখাব লাগিব, গম পাইছেনে? মোৰ অত্যন্ত মাথাৰ বিষ। মোৰ মানে কি জানেনে? আপোনাৰ যেতিয়া মোৰ মাথা বিষ হয় মোৰ চকুটকু গাঁতত সোমাই যায়, লাগে আজি হ'ল নহয় কালিলে মই আক লাগে ঠিক হৈ যাব কিন্তু যোনদিনাখন বিষাই সিদিনাখন মোৰ চকুুৰ তলত কলা চলা পৰি চকু তকু আপোনাৰ মানে ভিতৰত সোমাই মোৰ অৱস্থা নাইকিয়া হৈ যায়, গম পাইছে?
আপুনি সেই এইটো আপুনি গুৱাহাটীত দেখাব বুইছে, গুৱাহাটীত
কিবা বোলে কিডনী বেয়া হৈ হৈছে বুলি মানুহ বিলাকে কৈ আছে যে, হয় নেকি?
এইবিলাক সেইটো ডক্তৰে কোৱা নাই নহয়, মানুহ বিলাকেহে কৈছে মানুহ বিলাকে দে দেখিছে নেকি নে মানুহ বিলাকে তেওঁক চেক আপ কৰিছিলে? ডক ডাক্তৰৰ মতেহে যাব লাগিব, ডক্তৰেতো এইবিলাক একোৱে কোৱা নাই।
কোৱাই নাই মানুহ বিলাকে অপোনাক ভয় খুৱাই মাৰিব, বুইছে।
অ এতিয়া আমি কালি ৰাতিপুৱা মৰ্ণিং যাম ডক্তৰে কি কয় সেইটো চাই লওঁ। আমি ছটাত যাওঁ।
ছটাত যাব ন? অ আপোনাৰ এইয়া এইয়া মুনুয়ে চলাই যাব ন?
অ।
অ অ অ অ। মৰ্ণিং ছটাত যাব মানে তাত গৈ পেলাই আপুনি আঠটা মানত পাই যাব চাগে?
অঁহ।
অহ। ঠিকে আছে সোনকালে গৈছে আপুনি তেতিয়া মানে লাইন ধৰিলেও সোনকালে পাব আৰু।
মোৰ মতেটো পাঁচটাতে যাব লাগিছিলে এতিয়া খুৰাহঁতেহে কিয় ছটাত যায়।
অ আপোনাৰ কিন্তু সোনকালে কিন্তু আজিকালি পোহৰ হয়, আপোনাৰ চাৰিটাতে পোহৰ হয়েই।
অ চাৰিটাতে পোহৰ হয়েই।
আহ সোনকালে যাব লাগিছিলে গম পাইছে।
পাঁচটাত গ'লেহে ভাল হ'ল হয়।
হয় হয় সেইটো হয় বাৰু, লাহে ধীৰেও তেতিয়া গৈ থাকিব পাৰিলে হয়। এতিয়া ছটা বুলি কওতে আপোনাৰ ছটাতকে দেৰিয়ে হ'ব।
আৰু আপোনাৰ গুৱাহাটীত বহুত জাম হৈ যায় ন।
অ সেইটো হয় বাৰু, এতিয়া কৈছেহে ছটা আপোনাৰ ছটা বুলি কওঁতে আপোনাৰ ছটা পাৰ হৈয়ে যায়, গম পাইছে?
হয় হয় আৰু আজি আপুনি যদি গুৱাহাটীত যদি ৰখাই দিলে হয় গুৱাহাটীৰ নাৰ্ছিং হোম বিলাকত আজি বহুত পইচা গুচি গ'লগৈ হেঁতেন।
এই গুচি গ'ল হয় হয় হয়। আপোনাৰ বহুত খৰচ আছে, আপোনাৰ ইয়াত আয়ুস্মান কাৰ্ড কাৰ্ডখনো চলিব চাগে।
ইয়াত নচলে জি এন চিত চলিব আপোনাৰ ন গুৱাহাটীত।
হয় হয় চলিব ন? হয় হয়।
তাত আয়ুস্মান চলিব ৰেচন কাৰ্ডতো পাব তাত